শুনিছো শুনিছো কি কৰিছা
এ এনেই আছিলো শুই মেলি অলপ কি কৰি আছিলা?
মই তোমাৰ এই এনেই বহি আছো মই ভাত পানী খোৱা বোৱা হ'ল বাৰু আজি অকমান সোনকালে হ'ল আজি তোমাৰ নটামান বজাৰ আগতেই গল
খাদ্য খালা নাই খাদ্য
খাদ্য খোৱা বোৱা হ'ল চব ভালকে খোৱা বোৱা হল তাৰপিছত মানে তোমাৰ আজিৰ দিনত একো খোৱা নহ'লে, সেইকাৰণে বেলি ডুবালৈহে অপেক্ষা কৰি থকা হৈছিলে।
অপেক্ষা কৰি আছিলানি
উম বেলি দুবাৰ পিছত খালে ভাল বুলে শুনিছো সেইকাৰণে অপেক্ষাটো কৰি আছিলো আৰু অপেক এ আ অপেক্ষা অন্ত বেয়াহে হ'ল গম পাইছে নাই হালধি বেছি হ'ল কবি ভাজিত তি তিতা হ'ল
ওহ তিতা হল
সেই তেনেকুৱাই আৰু,? কি কৰিবা
এই ভোজনতটো ভাল নহলে খাই ভাল নহয় ভোজনটো খাবলে ভাল নহলে খাই ভাল নালাগে।
নালাগে, নালাগে, কি কৰিবা আৰু উপায় নাই তোমাৰ এনেকুৱা দিন আহিছে।
পৰিস্থিতি
এই পৰিস্থিতি বহুত বেয়া একদম গৰমে বহুত মৰম কৰি দিছে পৰিস্থিতি একদম ক'বই নালাগে মানে তোমাৰ, একদম পৰিস্থিতি চৰম পৰ্যায়ত।
তাতে মোৰ তাকে পইচা পাতি ফালে নুশুধিলে আৰু নকৱে আৰু একো নোকোৱাই ভাল বুলি ভাবো। পইচা পাতি ফালে একেই একে, একে মানে সে মানে তোমাৰ অ বতৰ যদি অকমান ভালেই বুলি ক'ব পাৰি জীয়াই থাকিব পৰা পইচা ফালৰপা আও নোৱাৰি মানে? সেই তেনেকুৱা কথা গম পাইছা নাই পইচা পাতি বহুত অসুবিধা আছে ধেৰ ধাৰ হৈ গৈছিলে নে মাজতে
এতিয়া কমিছে নাই ঋণ বিলাক
এতিয়া ঋণ বিলাক কমা নাই বাঢ়ি গম পাইছা নাই আমি এনেকুৱা এটা মানুহ এটা ৰিন এদাই হোৱাৰ আগত আকৌ এটা লৈ লও যে সেইটো মাৰিবলে
সেইটোতো ডাঙৰ বিপদ হৈ গৈছে এতিয়া মোৰ
হয় নাই আমাৰ সাহস কিন্তু মানিব লাগিব আকৌ এটা এটাই নহয় এ তেওঁ আৰু এটা লৈ লওঁ
তুমি তুমি তোমাৰ এতিয়া বিপদ এটা আহিব তুমি তাপা ঘৰলৈ আহিলে ন এতিয়া দিগদাৰ এটা হব দেই
ন এই তাকেতো ঋণ মাৰিবলে
ঋন মাৰিবলে।
মই আকৌ তাৰ কাৰণে তোমাৰ গোটেই খেলখন সজাই থৈ দিছো বাৰু
অ, এ আগৰ পৰাই দিয়ে মানে, মানে
আগৰ পৰাই আগৰ পৰাই প্ৰস্তুত কৰি থৈছো মানে ত তোমাৰ কি কৰিলো তোমাৰ পাঁচ হাজাৰটা ঋণ আছিলে
উম।
আকৌ পাঁচ হাজাৰটা লৈ লিলো, পাঁচ হাজাৰতো লৈ পেলাই তোমাৰ আহ দুটা কিস্তি মাৰি দিলো। মানে, দুটা ঋণ মাৰি দিলো, তোমাৰ এই জুলাই মাহৰ, আৰু আগষ্ট মাহৰ, তাৰপিছত আ মাৰি দিলো, খেইটোৰ লোন, মানে সেইটোৰ ঋণ লৈ পেলাই তাৰপিছত তোমাৰ কি কৰিলো, সে আৰু তিনিমাহ এটা ঋণটো বাঢ়ি গ'ল ন। পিছলে, বাঢ়ি গ'ল যে, সেই তিনিমাহটো মই তোমাৰ মোৰ জিলাত বাহিৰত থাকিম যে।
অ, জিলাত থাকিবা নহয় অ।
তেতিয়াৰ কাৰণে মানে।
আৰু জিলাৰ আপোনাৰ কোঠা, কোঠাৰ ৰুমটোক। ৰেণ্টো কম আছিলে, সেইটো কম, ভাড়াটো কম।
তাকেহে, কি কৰিবা আৰু উপায় নাই আউ, অকমান বেছিকে কব লাগিব আৰু। মানে ধৰি লোৱা যদি, মে ৰুমৰ। হেৰিয়ে তিনি হেজাৰ কয়, মই এহেজাৰ এটা বেছিকে ক'ব লাগিব আৰু।
ঠিকে আছে এইটোয়ে ভাল।
বাকী সাতশ, আঠশ এটা নিজে গোটাব লাগিব সেই তেনেকুৱা আৰু।
আ, আপোনাক যদি আমাৰ জিলাত যদি আপোনাৰ তিনি হাজাৰ বুলি কয়, আপুনি যদি কয় ছহেজাৰ বুলি কয়, সেইটো বিশ্বাস নকৰিব আকৌ।
হ, হ তাকে, আহি পেলাই মালিক মানে মেইন, একেবাৰে আচলজনৰ লগত কথা পাতিবলৈহে বিচাৰিব। নাই, অ'।
হাংগামা লগাই দিব, হাংগামা লগাই দিব।
লাগিব হেঁপাহ।
সেইকাৰণ হুলস্থুল মানে।
তাকে চাইো ভাল লাগিব সেইখন সাংস্তি সন্ধিয়া চাই ভাল লাগিব।
পৰিস্থিতি বেয়া লাগিব।
তাকে, সেইখন সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গ আহিবলৈ আছে গান গাবলৈুছে। নাই আমাৰ ভগৱান জ আহি যাবলৈ আছে।
আয়ে হৈ ভগৱান থাকেই বাৰু। নগাঁও পাৰে থাকেই আৰুত।
তাকে। তুমি, তুমি হে ভাত পানী খালানে?
ভাত পানী খালে, খালে।
কিহে খালা?
তোমাৰ এই আজি ডিম আছিলে।
তাৰপিছত?
ডমৰ এই চব্জি বনালে, আৰু আজি সয়' দিনত মাছ আছিলে ৰাতিলৈ দিম।
অ' উম মেমে বৰখন দিছে নাই ইফালে, বৰক্ষণ দিছে নাই ইফালে?
অ' বৰষুণ দি আছে অ', এতিয়া নাই দিয়া বাৰু, আবেলি সময়ত দিছিলে।
অ'।
কব নোৱাৰি বতৰটো।
উম, তাকে ৰাতিলৈ আহিব নে চাগে? ৰাতিলৈ আহিব নে চাগে মোৰ
আহিব আহিব। এদিন মানে তেনেকোৱাই কৰি আছে। এতিয়া আহে, আকৌদিনত এবাৰ দুবাৰ আহে, ৰাতি আকৌ আহে।
তাকে তেনেকে হ'লে ভালেই বাৰু ঠাণ্ডা পৰি থাকে।
ঠাণ্ডা পৰি থাকে কিন্তু দিগদাৰ নহ ঘপক কেতিয়া বৰষুণ দিয়ে গম নাপায় ন।
সেই তাকেহে।
তুমি এতিয়া কিবা এটা কামত ওলাই যাবা একো নোহোৱাকে যাবা ডাইক বৰষুণ আকৌ ৰ'দ দিব আকৌ বৰষুণ।
তাকে তেনেকুৱা হ'লেহে বেয়া।
তেনেকুৱা হ'লে বেয়া ন' বাকী তুমি আমাৰ জিলাত জিলাত কেতিয়ালৈ যাবা?
আমাৰ জিলাত তোমাৰ মই এক তাৰিখে যাম বুলি ভাবিছো এতিয়া ভগৱান মানে কৰিলে কি হয়।
নানা এ এক তাৰিখে ব ঘৰলৈ আহিবা তাৰপিছত তোমাৰ ইখন কাৰ্যসূচী
আহ।
এইটো কাৰ্যসূচী কেতিয়াহ'লে
ইটো ইটো কাৰ্যসূচী এইটো মাপ পাৰ হৈ গ'ল অহা মাহটোৰ এক তাৰিখৰ পৰা কৰিব লাগিব বুলি এতিয়া শুনিছো আৰু কি হয় এতিয়া।
তোমাৰো তুমি ঘৰত থাকিবা ন'।
অ', অ'।
অ', কাৰ্যসূচী অহা মাহৰ পা বোলে।
অ', সেইটো কাৰণে। এই কি কৰিবা এতিয়া উপায় নাই তেনেকেই জীয়াই থাকিব লগীয়া হৈছে।
থাকিব লাগিব মানুহ পৰিস্হিতি নহ।
তাকে, কি কৰিবা? থাকিবতো লাগিবই, ঘপককে হ'ব। অৱসৰো লৈ দিব নোৱাৰা যে।
ভালকে আকৌ বেছি দিন নাই আৰু আপোনাৰ সমাপ্ত হ'ব। জিলাপা গ বেছিদিন টাইমেই নাপায়।
অ', বেছি দিন সময় নাপায় নিজিলো।
আমি গচিলহ জিলা পা সনাখন কেনেকেনো খতম হ'ল গম ন বোলো।
তাকে সে আহি পালেহি আৰু এতিয়া মানে আমাৰ সেইটো পঢ়াটো সিহঁতৰ কাৰণে এনেকুৱা এটা মানে যে তহঁতি নিজৰ নিজৰ জিলালৈ যেতিয়া যাব লাগিব তেতিয়া ধৰিব পাৰ যে আমি আধা হৰি এ আধা খিনি শেষ কৰি লওঁ মানে যে
কৰিলা, কৰিলা।
আদা খিনি শেষ কৰিলো বুলি ভাবিলো ভাবিব লাগে আৰু ভাবিছো। অ', বেয়াই লাগিছে, এইবাৰ বেয়া লাগিছে।
এইবাৰ বেয়া লাগিছে ন' অলপ
বোলছে বালাইছে বহুত বেলছে কি কৰিবওঁ। উপাই নাই এতিয়া এনেকুৱা লাগি আছে সদায় ৰাতিপুৱা শুই উঠি পেলাই চাওঁ এই আজি এদিন গ'লেই। আৰু এদিন আছ আ, আ, দুদিন আছ আ, এদিন আছ
এইটো কি কিমান দিনে আমাৰ
তাকে এইটো তোমাৰ ত্ৰিশ দিনীয়া বুলি মই শুনিছোঁ এতিয়া কিমান দূৰ সঁচা নাজানো বাৰু। হয় চাগে তাকে হয় বাৰু। হয়- হয় -হয়।
নিশ্চিত ভাৱে ক'ব নোৱাৰিবা।
নিশ্চিত ভাৱে কৈছোঁ বাৰু হয় এইটো তোমাৰ ত্ৰিশদিনীয়া। ইয়াৰ এইটো মাহত তোমাৰ ত্ৰিশ দিন থাকে আৰু এনে ইয়াৰ পিছৰ মাহটোত একত্ৰিশ দিনীয়া হয়।
অ'।
সেইটো মাহে অকনমান দীঘল কিন্তু এইটো মাহে অকনমান দীঘল হ'ব লাগিছিলে এইটোহে ছুটি। হৈ গ'ল। থাকি হেঁপাহে পলোৱা নাই এনেকুৱা দিন আহি গ'ল মোৰ।
তোমাৰ পোন্ধৰ দিন মান পোন্ধৰ দিন মান থাকি দিয়া আৰু।
তাকে, কি কৰিবা আও এতিয়া উপায় নাই মানে।
তাত থাকিলেও তাত, তাত থাকিলেও অযথা খৰছহে হয়।
ঢেৰ খৰচ নকবা আও তোমাৰ, খৰচৰ কথা যে নোক কোৱাই ভাল গম পাইছে নে?
বুজি পাও ন।
বুজি পোৱা নি তুমি?
এ পাওঁ।
এ বেছি বুজি পোৱাটো বেয়া আকৌ। গম পাইছা নে নাই? যোনে বোলে বেছ ছি বুজি পায়, সি বোলে বেছি ধংস। গম পাইছা নে নাই? যো-যোনে বোলে বে-বেলেগক জ্ঞান দিয়ে সি বোলে বেছি সিহে বোলে উহ, হেৰি বোলে ধৰ অ', জ্ঞানী সেই তেনেকুৱা কথা আৰু।
নাই, নাই বেছি বেছি বুজি নাপাও নেকি আজিপা।
অ', না কমকে বুজাই ভাল গম পাইছা নাই কমকে বুজিলে ভাল। বেছিকে বুজিলে বহুত ডাঙৰ ডাঙৰ কথা চিন্তা আহি যায়। বহুত ওপৰ ওপৰত চিন্তা আহি যায় পিছত আকৌ ওপৰৰ পা সৰি পৰিলে বহুত দুখ
কষ্ট হ'ব ন'।
অহ, এই উঠিব নোৱাৰি বুলি আছা আৰু। কঁকাল চকাল ভাগি যাবলৈ আছে, গম পাইছা নাই?
টাঙন লৈ যাব লাগিব নেকি?
তাকে পিছত পইচা পাতি ই যেনেকুৱা দিন আহিছে এ অস্ত্ৰোপচাৰটো এই আমাৰ লগৰকেইটাই মিলিয়ে কৰিব লাগিব। জনে যিমান কণ জানে আৰু।
আপোনালোকে, আপোনালোকে অষ্টো প্ৰচাৰ কৰিবলে মোৰ উঠাটো বাদ দি দিব লাগিব আহা ম-মই যে তেতিয়া আকৌ উঠিম সেইটো বাদ দিব লাগিব সেইটো বাদ দিব লাগিব আশা।
তাকে আশাটো বাদ নিদিবা আও।
চিৰকাললৈকে মই নিদ্ৰাত গুচি যাম নেকি আপোনালোকে অস্ত্ৰোপচাৰ কৰিলে?
নাই আমি গোটেইকেইটাই মিলি পেলাই কৰি চাব লাগিব কাৰণ তোমাৰ যে গম পাইছা নাই কিতাপে পত্ৰই যিমান পঢ়িলেও, নিজৰ হাতেৰে কৰাটোৰ সমান
নাই আপোনালোকৰ কাৰণে ভেকুলীকেইটাই খুৱাব।
কেইটাই নোহোৱাই মানুহ হ'লে ভাল কাৰণ আমি পিছত ভেকুলী লী হেৰিয়ত নকৰোঁ নাই মানে ভেকে-ভেকুলী চিকিৎসালয়ত আমি নকৰোঁ যে মানুহৰ চিকিৎসালয়তহে কৰিম। যদি মানে আমাৰ শিক্ষা জীৱনত আপোনাৰ যদি সিমানখিনি অৰ্হতা থাকে আমি বহুত গৌৰৱ ৰাম্বিত হম মানে ভাবিছোঁ এই বুলি।
ভগৱানে এটাই জীৱন দিয়ে মই এইটো আপোনালোকক ত্যাগ কৰিব নোৱাৰোঁ নহয় আপোনালোকৰ
নাই আ-আ-আপোনাৰ জহত যদি বোলে নপঢ়াকে বোলে লগত তিনি চাৰিজন ডক্তৰ হৈ গৈছে বোলে তেতিয়া ভাল আৰু। দিনৰ আপুনি জমৰ ওচৰত গৈ পেলাই ক'বগে পাৰিব গৌৰৱে।
তাক ইমান ভাল কাম কৰি যাম হ'লও জম ওচৰত যাম, কৃষ্ণ। নালাগে, দেই সিমানটো সিমানটো ত্যাগ নকৰোঁ। না জমৰ ওচৰলৈ যাব লাগিব।
নাই তোমাৰ কি আমাৰ ওপৰত বিশ্বাস নাই নেকি আমি ইমান বেয়া পোৱা নাই নহয়, চোৱা আমি এনেকুৱাকেইটা ল'ৰা যিক টা একেৰাতিৰ ভিতৰতে পঢ়ি পৰীক্ষা দিয়া মানুহ। গম পাইছা নাই? আমি দৰকাৰ পৰিলে একে ৰাতি ভিতৰতে অস্ত্ৰোপচাটো কৰি দিম আছেই নহয় মাই দিলে আহিয়ে যায় গোটেইখন আমি যেনিবা একেবাৰে ভেৰি চিম্পুল বুলি মাৰিম দুটা শব্দত আহা কে।
সেই নিশাটো মোৰ কাৰণে শেষ নিশা হ'ব। গম পাইনে?
গম পাইছে নে নাই,,, তাকে। সেই যে মাৰিবলৈ গলে ছাগলী তাগলী যে আনি যে বান্ধি থৈ। তাক মাৰিব আৰু কাইলৈ মানে তেনেকুৱা। তেনেকুৱা হ'ব গম পাইছে নাই। আগদিনা ৰাতি তোমাক ধৰি ৰাখিব লাগিব। নহ'বা তুমি পলাই দিবলৈ আছে মানুহটো।
পলাম মানে নিশ্চয় পলাম মই।
এশ শতাংশ নেকি?
এশ শতাংশ।
অহ, তাকে সেইকাৰণে ধৰি ৰাখিবলৈ চেষ্টা কৰিম যিমান পাৰো।
পলায়ন-পলায়ন দিম তাৰ আগতে।
তাকে তোমাৰ এতিয়া ভেকুলীৰ ওপৰত সিমান খিনি বুজি নাপায়। পাম নহ কাৰণ আমি একাডেমি ভিতৰতে পঢ়া মানুহ, সেইকাৰণে আমি একাডেমি ভিতৰতে অস্ৰপচাৰো কৰি। আমি গোটে হেৰিটো কমপ্লিট কৰি দিম বুলি ভাবিছো মানে যিটো ডক্তৰ পঢ়ে মানুহে। বিষয়টো সেইেটো কথাতে শেষ কৰি দিওঁ বুলিয়ে ভাবিছো।
এই নাই জীৱনটো মূল্যবান দেই বুজি পাইছো এতিয়া। জীৱনটোৰ মূল্য দিব লাগিব অলপ।
এই ইমান মূল্য দিয়াটো বেয়া, গম পাইছে নাই বেছি মূল্য দিয়াতটো বেয়া। গম পাইছা নাই। এ লগৰ কাৰণে কিবা এটা ত্যাগ কৰিব লাগে। সেই ত্যাগ কৰিব পৰাটোহে আচল জীৱন গম পাইছ নাই।
ত্যাগ কৰিব লাগিব।
যোনে ত্যাগ কৰিব পাৰে সি হে আচল গিৰি গম পাইছে নাই। দানবীৰ হ'ব লাগিব। গম পাইছা অ, লাগিলে তুমি তাক ল লাগিলে তুমি তাৰ কাৰণে লগৰ দহটাৰ কাৰণে তুমি জীৱনেই দি দিয়া একো ডাঙৰ কথা নহয়।
উম, সেইটো হয়। নাই, নাই, নাই হ'লেও হ'লেও জীৱনটো কিয় দেই।
নাই আমি তুমি হেৰিয় মানে পিছত যত থাকিবা আমি। হৈ যোৱাৰ পিছত যদি হৈ যাওঁ ভগৱানে কৰে তেতিয়াহ'লে আমি গৈ থাকিম তোমাক লগ চগ কৰিব।